অ
ক'ত আছা হেল্ল'
হেল্ল'
বাহিৰলৈ ওলাই অহা।
বাহিৰতে আছো বাহিৰতে আছো পথাৰ পথাৰলৈ যাব ওলাইছো
অ', অ - অ কোৱা কোৱা কি ক হেৰি এই কি পথাৰলৈ যোৱাৰ।
এতিয়া পথাৰ পানীয়ে নাই দেখোন।
সেইটোয়েতটো আমাৰো সেই একেই অৱস্থাই হৈছে
অ',
মই এয়া পথাৰৰ পৰা আহিলো এবাক ভাত পানী খাও ।ভাত পানী খাবলৈ আহিলো মানে।
অহ, কঠীয়া সিজছে নাই?
কঠীয়া সিচিছে মানে সিচাটো হৈছে, কিন্তু সেয়াহে এতিয়া
বাহা উঠীয়া চাগে বাঢ়িবই পৰা নাই।
নাই সিচিছেহে পানী একে বহুত দিগদাৰ হৈছে মানে বৰষুণ নাই যে
অ, আমাৰ বাৰতে কঠীয়া খিনি হল যদি তোমালোকক লাগে নিব পাৰিবা আমি ৰুই লও।
অ, নহয় আমাৰ পেলোৱাত পেলাইছে মানে যদি আমাৰ দৰকাৰ পৰে
অ, কিন্তু এতিয়া কঠীয়া কিন্তু তোমাৰ নহ'ব
তোমাৰ নেটৱৰ্কতটো অকণ বিশেষ বেয়া বুজিছা। মাত তোমাৰ বৰটা ভালকে শুনা নাই। হা-হা
এতিয়াও মাত্ৰ তোমাৰ ছিকি চিকি আহিছে, অকণ তোমাৰ মাত্ৰ অকণ ফাটি - ফাটি আহিছে মানে
জানো কি হৈছে? এইটো নেটৱৰ্কটো কিয় এনেকুৱা হৈছে দৌৰিব পৰা নাই। হা
অ', এ, গছ কেইজোপা তলতে পুহি লোৱা বুজিছা।
সতময়ছো
হেল্ল', অহ, নেটৱৰ্কটো বৰ ডিষ্টাৰ্ব দিছে।
পানী খেলাৰ নাই?
তোমাৰ মাতে শুনা নাই মই।
ভাত পানী খালাে নাই ভাত পানী?
ভাত পানী তোমাৰ খালো এই মাত্ৰ খাই উঠিছোহেট। এয়া আকৌ এতিয়া পথাৰলৈ ওলাই যাও।
অ, এই তোমালোকৰ মৈ আছে নেকি বাৰু মৈ?
মৈ আমাৰ আছে।
এই মৈখন লৈ আহিবাচোন মানে মোক কাইলৈ ৰাতিপুৱালৈ লাগিছিলে। অ, গৰুতে পাই আছো তোমাৰ ট্ৰেক্টৰত যিমানহে দাম
সেইটোতো হয় বাৰু আমাৰ গৰু দি পাইছিলে এইখিনি জোগাত গৰুৱে নচলে গৈ মানে ট্ৰেক্টৰ লাগি।
অ, এতিয়া তোমাৰ মই কালি হাজিৰা দুটা আনি পেলাই পানী দিলো তোমাৰ কঠিয়াতলিত
অহ ',
কিন্তু তোমাৰ কেচটো কি হ'ল কানে বাৰে মাটিবোৰত পানী নাই যে, সেইকাৰণে ম মানে পানীটো শুহ লৈ ললে কাণৰ বৰং মাটিবোৰে
অ,
শুনিছা? এতিয়া মানে এইটো কাৰণে কি কৰা যায় মানে মই ভাবিয়ে পোৱা নাই।
তুমি কি আলি বান্ধি দিয়া নাই নেকি?
দিছো তোমাৰ ইমান পানী মানে তলেদি গুচি নাযায় জানো
সেইটোতো যাই বাৰু নহয় মানে চোৱা এই এনেকুৱা কঠীয়া সিচা মাটিতো পানী থাকেই, সেইটো কাৰণে এনেকুৱা ইমান জল্দি পানীটো গুচি গৈছে নে?
নাই-নাই, লগতে গুচি যোৱা নাই।কালি হাজিৰা মানুহ গ'ল তোমাৰ চাৰিটা মান বাজিত গ'ল। তেওঁলোক যোৱাৰ, মানে তোমাৰ ৰাত ৰাতিপুৱা গৈ চাইছোগ ৰাতিপুৱা মাত-মানে যোনডৰা মাটিত পানী সিছা হৈছিলে, পানীয়েই নাই মাটিডৰাত।
অস, অ-অ-অ। বিপদ আহি যাব দেখোন এনেকুৱা হ'লে।
বিপদ মানে তোমালোকেও গম পাবা ৰখা, তোমালোকে কঠিয়া সিচিছাহে এতিয়া
আমা, আমাৰোতো সেইটোৱে অৱস্থা হৈ আছে এতিয়াও। পানীৰ কাৰণে মানে একদম বহুত দিগদাৰ হৈছে, আমাৰ ইয়াতে বানবান্ধী দিয়াৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। আৰু আমাৰ এইফালে প পথাৰটো কিবা এটা জান এডাল বান্ধি দিলে, মানে কো খান্দি দি খান্দি দিছে তোমাৰ পানী আমাৰ যেতি ইয়াত বৰষুণ দি ৰয়ো লগতে গুচি-গুচি যায় নহয়। জানটো মানে বহুত ডাঙৰকে খান্দি দিলেকে পানী খিনি ওলাই ডায়েক নদীলৈ গুচি যায় মানে। পানীয়ে নৰখা হ'ল এতিয়া।
সেইটো হয় কিন্তু তোমাৰ আগতে আমাৰ সাতসুদিৰ আবে আগে তোমাৰ কঠীয়া তুলি ভুই ৰুবলৈ আৰম্ভ কৰে। এইবাৰ কিন্তু সাতসুদিও গ'ল এতিয়া বতৰ ইমানেই খৰ মাৰি আছে।
উম। এয়া এতিয়া।
আমাৰ তিনিআলিতো ফালে দেখিছা নাই? গছ- গছনিয়ে নাই।চব গছ-গছনি কাটি দিয়াৰ ফলত মানুহ বোৰে এটা সময় সময়ত খেতি কৰিব নোৱাৰা হ'বগৈ অ'।
সেইটোয়েতো, সেইটোতো হয় বাৰু কাৰণ এতিয়া গৰম যিটো খুন্দাই পৰিছে। দোকানৰ ওচৰত ৰখিবলৈও জেগা নাই মানে, ইমানেই ৰ'দ মানে দোকানৰ ভিতৰতো যি গৰম। বা গছ এজোপা যদি ওচৰত থাকে, সেইকণত ধুনীয়াকে মানুহ ৰখি কৰি তাতে থাকিবও পাৰে। কিন্তু গছ-গছ গছনি বিলাক চব কাটি দিছে ৰাস্তাৰ কাৰণে, এইবিলাক মানে মানুহে নিজৰ মানে জীৱনলৈ বিপদ চপাই আনিছে আৰু
তোমাৰ নেটৱৰ্কটো আকৌ শ্ল' হৈ গৈছে। আগত তোমাৰ মানে ভালকে মই মাতটো শুনা নাই।
অ, শুনিছো কোৱা।
ভৱিষ্যত কথাটো চিন্তা কৰা নাই মানুহবোৰে।
অ, সেইটোতো হয় বাৰু। কাৰণ এতিয়া এইবিলাক চব কৰি আছে, পিছতহে গম পাব।
আমাৰ যে তোমাৰ প ফিল খনৰ কাণত যে ঔটেঙা, শুনিছা? আমাৰ যে ফিল খনৰ ফিল খনৰ কাণত যে, এজোপা ঔটেঙা গছ আছিল যে আগতে
অ।
তাত খেলুৱৈ বোৱে, তাতে মানে ফিল্ডত খেলা খেলুৱৈ সকলে তাতে গৈ পেলাই জিৰণি লয়।
অ, সেইয়াইটো। কি কৰিবা এতিয়া? চব পাতি আছে আক'।
সেইটোতো হয় বাৰু এতিয়া। মানুহ এতিয়া মানে ধৰা চব ডেভলপ কৰিব গৈ, চব মানে ভাল কৰিব গৈ আছে সেইটো খুন্দাত মানে এফালৰ পৰা বেয়া হৈ হৈ গৈ আছে।
উম, সেয়াই এতিয়া আমিনো কৈ কি লাভ অ হ'ব বৰ এটা মানে নেটৱৰ্ক টোৱে ডিষ্টাৰ্ব দি আছে দেই
অ তো তোমালোকৰ আগতে গৰুৱা
হয়